হেল্লৌ' অঁ কি কৰিছা?
এয়া আছো।
ভালনে খবৰ?
ভাল ভাল, তোমাৰ?
উম' ভালেই, ভাত পানী খালানে নাই?
নাই নাই খালো, ৰাতিপুৱা খালো এতিয়া খোৱা নাই।
অঁ অঁ আজি ফিল্ডলে গৈছিলা?
ফিল্ডলে নাই যোৱা কাইলে যাম।
উম' উম' সেইফালে বৰষুণ দিছে নে নাই?
বৰষুণ অকমান আগত দিছিলে ডাঙৰকে এতিয়া বৰষুণ দিয়া নাই।
অঁ অঁ মাহঁতৰ ভালনে? অঁয়' এইফালে দিয়া নাই বাৰু।
আঁহ মাহঁতৰ ভালেই ভালেই, তোমালোকৰ?
অঁ ভালেই ভালেই, তোমালোকৰ ঘৰত কোন কোন আছে নো?
আমাৰ ঘৰত মা, দেউতা, মই, দাদা দুজন আৰু বৌ।
অঁ অঁ আমাৰ মা, দেউতা, মই। আৰু বা দুজনী, বা দুজনী বিয়া হ'ল বাৰু।
অঁহ'।
উম।
বাকি ভাত কিয়ে খালা?
ভাত এৰি এ দালি আছিলে তাপা মাছ।
অঁ'।
সিমানেই।
অঁ' অঁ, তাৰ পৰা হেৰি এইটো কোৱা আমাৰ ঘৰত এই ভণ্টি দুজনী আছে উৎপাত কৰি আছে এতি।
অঁ অঁ!
তাকে সিহঁতক ছাই আছোঁ।
উমঁ উমঁ তোমাৰ খবৰ খাতি কোৱা?
খবৰ খাতি আছোঁ আও ভাল বেয়া মাজত ফিল্ডলৈ গৈছিলা নাই।
ফিল্ডলৈ আজি যোৱা নাই তুমি যাবা নেকি?
ফিল্ডলে এতিয়া নাযাওঁ নেকি বৰষুণ দি আছে যে পিছল পিছল হ'ব পৰিব।
উমঁ উমঁ এইকেইদিন ব- এইকেইদিন যে বতৰতো বৰ বেয়া একেবাৰে ফিল্ডলৈ যাবই নোৱাৰি। ইমান বৰষুণ দিছে নহয়। আৰু ফিল্ডত দৌৰিবলে বহুত বেয়া হৈছে ইমান বোকা। বালি দিছিল বাৰু বালি দিছিল হলেও বোকা হৈ গৈছে। তাৰমানে হেৰি আকৌ পানী জমা হয়। ততে মানে বেয়া হৈ গৈছে।
অঁ বোলে হেৰি অৰ্ণাবে ফোন কৰিছিলে নহয়। অৰ্ণৱে ফোন কৰিছিলে। আমাৰ ফিল্ডত দে দৌৰে।
অঁ অঁ
সিহঁতেও নাই হানি ফিল্ডত ফিল্ডৰ মাত নাই হোনা - ঘতে আছিলোগে অঁ।
তাকে আমাৰ- হেৰি আমাৰ লগৰ যে বা জনী তাই বৰ দৌৰিব পাৰে।
তাকে তাকে মোৰতো তেনেকে অহাইে নাই। জানো আও কেতিয়া আহেগে।
উমঁ-
তোমাৰতো আহিছে তুমি দৌৰিব পাৰা মইহে দৌৰিব নোৱাৰো।
এ নাই নাই মোৰ ইমান অহা নাই আগতকে বহুত কম পাৰিছোঁ।
উমঁ মইতো আগতে দৌৰিব পাৰিছিলোয়েই দৌৰিব পাৰিছিলো মানে দুপাক তিনি পাকতো হয়গে আৰু।
অঁ অঁ পাৰিবা দিয়া দৌৰি থাকা। এতিয়া আকৌ এডিয়াৰৰি ওলাইছে নেকি? কি আছাম পুলিচৰো আকৌ কিবা ইন অনলাইন হৈ আছে নেকি।
অঁ অঁ অনলাইন হৈছে অঁ এডিয়াৰি এডিয়াৰি অনলাইন হৈছে জানো?
এডিয়ৰিটো হৈছে বুলি কোৱা শুনিছোঁ নেকি?
অঁ অনলাইন কৰিবা নেকি?
অঁ অনলাইন কৰিব লাগিব।
অঁ মোক কবা হা মই এডিৰিতটো ময়ো অনলাইন কৰিমগে।
অঁ অঁ তুমি হেৰি আসাম পুলিচৰ নকৰা নেকি?
আছাম পুলিচত ট্ৰাই কৰিম চাগে কৰিবলে।
উমঁ কৰা কৰা চব একদম ট্ৰাই কৰিব লাগে এফালৰ পৰা। য'ত যি লাগি যায় আৰু।
তাকে যোনটো দিয়ে আৰু ভগৱানে, আজি কি ফিল্ডত যাবা নেকি?
ফিল্ডত আজি নাযাওঁ, মই মানে এইফালে যাও শিমলুগুৰিলে যাওঁ।
অঁ, অঁ আচ্ছা।
তাকে অঁ।
সেইটো কথা।
উমঁ উমঁ মানে হেৰি হয় এই আমাৰ উমঁ মাহীৰ ছোৱালী জনী-
অ'।
অ', মানে কিডনিত হেৰি হৈছে পাথৰ হৈছে, তাকে খ বৰ ল'ব যাওঁ আৰু এই দাদাটোৱে হেৰি আনিলে ছোৱালী আনিলে।
উম, উম।
সেয়াও খবৰ ল'ব যাওঁ।
উম, থাকিবা নে আহিবা?
আ, ঘূৰি আহিম।
ঘূৰি আহিব?
মৰ্ণিং আকৌ যাব লাগিব ফিল্ডলৈ, এইকেদিন ৰাতিপুৱা ম ৰনিং হেৰি দিয়া নাই, বৰষুণ দিয়া নাই।
অ', কিমান টাইম মা, কিমান টাইম ইমান দেৰিকে গ'লে কিমান টাইমত পাবাহি, দেৰি হ'বতো যোৱা।
আমি দেৰিকে আহিম আও, নটামান বাজ জিব চাগে ঘূৰি অহলে।
অ'।
উম, উম।
সেইটো কথা।
উম।
বাকী মাহঁতৰ গা ভাল আছে?
ভালে ভালে একদম, ভাল বে মাজত আৰু কিনো ভাল বুলিও ক'বও নোৱাৰি, বেয়া বুলি ক'বও নোৱাৰি।
অ', অ'।
উম, কাইলে ৰাতিপুৱা ফিল্ডলে ময়ো যাম নেকি।
উম।
ভাবিছোহে যাম বুলি যদি সাৰ পাওঁ আৰু।
অ', অ', উম।
সাৰ পাম মানে সাৰ পাম বাৰু এনেকে ফোন কৰিলে ফোনটো যদি ওচৰত থাকে। অ', ফোন কৰে। অ', অ', ফোন কৰিবা, মই যাবও পাৰো মানে ফোনটো মই আঁতৰত থাকিলে মানে গ'ম নাপাম তেতিয়া।
উম, উম, তুমি ফোনটো অকমান ওচৰত লোৱাচোন।
অ', ক' কোৱা।
এ এইকেদিন মানে হেৰি হয়, এই মই উম, দৌৰি আছো যে খালী ভৰিয়ে।
অ'।
একদম মানে ভৰি বিষ হৈ আছে, আৰু জোতা পিন্ধি দৌৰিলে এনেকে বিষ নহয় বাৰু।
উ, মইতো জোতা পিন্ধি দৌৰিব নোৱাৰোয়ে, মই খালী ভৰিয়ে দৌৰাহে।
উম।
জানো এটো চাই লওঁ আৰু দৰ মোৰ দৌৰটো অহাই নাই দৌৰটো কমি গুচি গ'ল এতিয়া।
উম, নোযোৱা হ'লো যে আমি, মাজতে মোৰ অ'ফ হৈ গৈছিলে।
উম।
তাকে সেইয়া হে।
তাকে মোৰো সেই সেইটো কথা আগতেতো মোৰ তিনি পাকতো আহেই কম প্লিত আৰু টাইমো টাইমো ক'ম লাগিছিলে এতিয়াও এ নগৈ নগৈ আৰু চব ল' হৈ গ'ল।
বাকী আৰু বৌহঁতৰ ঘৰত কোন, কোন আছে?
বৌহতৰ ঘৰত আছে বৌ আ, এনেকে মই ইমান ভালকে নাজানো ইমান অহা জোৱা হোৱা নাই যে।
অ' অ'
অ' বৌ কথা গম পাও আৰু বায়েক কেইজনী আছে বুলি গম পাওঁ মাক, বাপেক সেই তেনেকুৱা কথা সেই তেনেকেহে গম পাওঁ ইমান ভালকে নাজানিম কোন কি ক'ত আছে অ'সৰু যে ভাল, ভাল সেহেতি ঘৰত নাথাকেতো।
অ'অ' নাথাকে নি?
নাথাকে, নাথাকে।
অ' অ'
এই হায়দৰাবাদত থাকে। উম, সৰু ছোৱালীজনী খুব বেছি এতিয়া ওঠৰ বছৰ হৈছেহে চাগে।
অ'অ'
এ ওঠৰ বছৰ পোৱা নাই চাগে।
অ' সৰু মানে?
সৰু, সৰু তাকে এতিয়া মই হেৰি হৈছে এইটো কি ডিউটি সিহঁতিও কৰিছে সৰু জনিও ডিউটি কৰিছে আৰু বুজি পাই আৰু ছোৱালীজনী অলপ কথা-বতৰা বুজি পোৱা টাইপৰ আ সৰ একেবাৰে ক্ষীণ মিন চুটি চাপৰ।
অ' অ' সেইটো কথা তোমাৰ ঘৰত মুৰ্গী-চুৰ্গী আছে নে?
আছে, আছে অ' আছ অ' আছে, আছে।
অ' অ' গাহৰি পোহা নে নাই?
পুহো, পুহো।
উম, গৰু, ছাগলী আছেনে?
আছে, আছে তোমালোকৰ?
আমাৰ গৰু আছে বাৰু ছাগলীহে নাই দেই।
আমাৰ ছাগলী নাই আমাৰো নাই গৰু আছে দুটা তাৰপিছত গাহৰি এটা আছে
উম, উম।
তাপা মুৰ্গী দুটা এই তেনেকে কম, কমকে আৰু।
তোমালোকৰ কঠীয়া পাৰিলে?
কঠীয়া পাৰিলে অ' ক'বই মাটি ৰুবলে।
অ'মাটি ৰুব জানানে?
জান জানো।
ধান কাটিব জানা নে নাই?
দুইটাই জানো বাৰু
অ' এইবোৰ জানি থব লাগে তাত বোবও জানা নেকি? অ'এইবোৰ চব শিকি থাকিব লাগে আৰু শিকি থৈ দিব লাগে।
অ' সেইটোৱে উম, লাগেই ন'।
উম,
তুমি?
মই এয়া অলপ-চলপ জানো আও ইমান নজনা নহয় আৰু।
অ'মই জানো বাৰু দেই যোৱা যাওঁ না পথাৰলে।
উম, উম।
পথাৰলে যোৱাই হয় মাহঁতৰ লগত।
অ' তুমি কি খাই ভাল পোৱা?
মই এতিয়া কোনটো ফাষ্ট ফুড নে বেলেগ?
ফাষ্ট ফুড, তাৰপা আও ফ্ৰুইটছৰ ভিতৰত আৰু কি কি?
আ, ফাষ্ট ফুডৰ ভিতৰত ম'ম', চাওমিন। তাৰ পাছত আৰু কিবা কিবি তেনেকুৱা। মানে ফাষ্ট ফুড ছবেই ভাল পাওঁ, এইটো বুলিয়ে নহয়।
অ', আৰু ফ্ৰুইটছৰ ভিতৰত?
তেনেকে নাম বুলি নহয় আৰু ভাল পাওঁ আৰু।
উম, উম।
চবেই ভাল লাগে তেনেকুৱা টাইপৰ।
অ', মই ফ্ৰুটছৰ ভিতৰত এই আম বেছি ভাল পাওঁ খাই।
অ', আছা।
আৰু এ, ফাষ্ট ফুড ইমান ভাল নাপাওঁ হ'লেও চাওমিন ভাল পাওঁ আৰু ম'ম'। সেয়াই।
আত্চা। মোৰ আমটো খাই ভাল নাপাওঁ কেঁচাটো ভাল পাম বাৰু দেই পকা আমটোহে বেয়া পাওঁ খাই।
উম, উম।
কেচা আমটো পাৰি খাব। আৰু এনেও ছোৱালী মানুহ টেঙা বুলি ক'লে পগলাই।
অ'।
এই তেনেকুৱা কথা।
আম গছ আছ নে?
আছে, আছে আমাৰ তিনজোপা আছে আম।
অ'।
উম, পা ভাল আম একদম পুৰা মানে খাবলে বহুত হেৰী।
উম, উম।
উম। তাকে। ভাত কিহে খাই অ', কৈছিলা ন ভাত কিহে খালোঁ।
অ', অ', ক'লো ক'লো।
উম, মাহী হঁতৰ ঘৰত কোন, কোন আছে?
মাহীহঁতৰ ঘৰত দাদা দুটা, ছোৱালী দুজনী। আৰু এতিয়া নতুনকে নবৌ এজনী আহিছে, আৰু মোহা মাহী।
উম
উম, উম।
তালে অকৌ তুমি আৰু মা যাবা ন?
অ', দেউতাও যাব।
অ', অ', তিনিওটা যাবা?
অ', অ'।
উম, এই বৌ জনী ঘৰৰ মানুহজনী আহিবনে আজি।
অ', বৌজনীঘৰৰ মানুহ আহিব অ'।
উম, কিমান টাইমত পাবহি?
আজি দেৰি হ'ব অহা সিহঁতৰ এতিয়া ওলাইছেহে নেকি। আহিব। অ', বাজি ইমান নাবাজিব পাৰে, এহেতি প্ৰাইভেট গাড়ীতহে আহিব।
অ', অ'। সাতটামান বাজিব নহ'লে। নাই সাতটামান নাবাজে লখিমপুৰৰ পৰা ইয়ালে আহোতে বেছি তাইম নলয়তো।
উম, উম।
উম, তাকে মই বুলো সি আজি নাহিব বুলি ভাবিছিলো।
অ'।
উম।
আমাৰ এইফালে আহিবা আকৌ।
উম, যাম যাম।
অ'।
যাম বাৰু টাইম পালে।
তাকে হ'ব দিয়া, উম, আকৌ ফোন কৰিবা।
উম, কিমান টাইমৰ মন?
কৰিবা আৰু কৰিলেই হ'ল, উম, হ'ব দিয়া।
হ'ব ঠিক আছে দিয়া।